হেল্ল'
অ ভালে আছা
আছো আছো ভালে আছো
অ কি কৰিছা
এই গৰম খনত বহি আছো বিছানে ইমান গৰম পৰিছে ন
অ হয় নেকি অ এই আমাৰ ইয়াতো বহুত বেছি গৰম হৈছে এবাৰ
প নেকি
অ সেই এপ্ৰিল মাহতে ইমান বেছি গৰম আকৌ আক' তোমাৰ বাকী খিনি আছে মে' জুনত জুলাইত কেনেকুৱা হ'ব জানো গৰম বিলাক ইমান গৰম
মুম্বাইতো বিৰাট গৰম পৰিছে এইখিনি সময়ত আ
অ অ হয় নেকি এ অ অঁ
দুমাহমানৰ পিছত বৰষুণ আৰম্ভ হ'ব তেতিয়া মানে
আহ আহ হয় নেকি আহ অ বৰষুণতো বৰ দীঘলীয়া হয় ন
অ আৰু সদায় বৰষুণ দিয়ে মানে আলে উ
হয় নেকি তেওঁ মানুহ বিলাকৰ সদায় বৰষুণ দিয়ে মানে কি বানপানী বহুত হয় নেকি তাত
নাই নাই বম্পেত বানপানীা নহয়ে কম
অ বৌ ভাল কথা অ অ হয় নেকি অ অ এই নল বিলাকৰ ভালদৰে হেৰি কৰি থোৱা আছে ন নলা নৰ্দমা এইবিলাক ভালকৈ বনাই থোৱা আছে কিজানি অ
বনাই থোৱা আছে আৰু সেইবোৰ সাগৰত পেলাই দিয়েগে। সেইকাৰণে বানপানীয়ে
অ, অ, অ মোৰ ভাল। আচলতে এই ব্যৱস্থাটো নহয় চবতে থাকিব লাগে। হেৰি, আচলতে এই ব্যৱস্থাটো নহয় চবতে থাকিব লাগে। হেৰি, হয় পাই অ। হয় পা এ এজাক বৰষুণতে গোটেই বান পানী হৈ গৈছে অ হেৰি আৰু তাত তোমাৰ তাত হেৰি ইমান গৰম তাৰপিছতে আকৌ দুমাহ মানৰ পিছত যদি বৰষুণোৰও হয়। সেয়া তেনেকুৱাঁ তেনেকুৱাঁ খাদ্যবিলাক বোৰ সেই তেনেকুৱাই। তোমালোকে হেৰি কৰা মানে কি বুলি কয় বতৰ অনুযায়ী খাদ্যবিলাকো তোমালোকৰ কিজানি, বেলেগ বেলেগকে খোৱা কিজানি ন।
অ বম্বেত আচলতে মানুহে, ধৰা যিহেটো কাম কৰা মানুহ বেছি। বেছি আছে যিহেতু আৰু তেওঁলোকে চাকৰি কৰিবলৈ বহুত দূৰ যাব লগা হয়।
অ', হয় অ'
সেইকাৰণে আচলতে খাদ্য এনেকুৱাঁ খাদ্য দিয়ে। খাই যিবোৰ ফাষ্ট ফুড বুলিয়ে ক'ব পাৰি আমি
অ, হয় নেকি অ অ
তেওঁলোকে পাও বোলা বস্তুটো খুব ব্যৱহাৰ কৰে সকলোতে।
অ হয় নেকি, পাও মানে তোমাৰ এই যে আমাৰ মানে পাওৰুটি মানে ব্ৰেডৰ নিচিনা যে, সেইটো নেকি?
ব্ৰেডৰ নিচিনা নহয়। গোল গোলকে বাৰ্গাৰৰ নিচিনা পাও পায়।
অ হয় নেকি, অ অ'
যেতিয়া তেতিয়াই যিকোনো খাদ্যৰ লগতে তেওঁলোকে পাও খায়। ইয়াত বোম্বেত
অ' অ'
ধৰা বৰা পাও খাই। যিটো আলুৰ, আলু পকৰি নিচ
অ হয় নেকি, অ
তাৰপিছত মিছল পাও বনাই সেইটো ধৰা তোমাৰ আ দাইলৰ পৰা বনাই।
অ' হয় নেকি, কি দাইলৰ পৰা বনাই সেইটো?
এই কলা মাটিমাহৰ নিচিনা দাইল এটা আছে ইয়াত।
অ হয় নেকি, অ হয় নেকি, অ' অ'
পাই নেকি
অ হয় নেকি অ অ অ আমি কলা মাটিমাহটোহে খাওঁ মাটিমাহৰ দাইল
অ সেইটো সেইটো ইয়াত সেইটো অলপ ৰঙা নিচিনা হয় ৰঙচুৱা
অ হয় নেকি অ অ অ আচলতে ইয়াত যদিও ঠাই ভেদে ভেদে পাই যদিও মানে আমি এ নেজান ব অসমতো ধৰা এই জেগালৈ লৈ অকমান হেৰিবোৰো দাইল চাইলবোৰ বেল মানে কি দাইল আৰু কি খাদ্যৰ খোৱা পোৱা সে টো বেলেগ নহয় প্ৰণালীটো বেলেগ নহয় ক পাই যদিও মানে মই আচলতে জনা হেৰি কি কয় দেখা নাই আমাৰ ঘৰত মানে সৰ্বসাধাৰণতে মানে কলা দাইলৰ ভিতৰত সেই মাটি দাইলটোৱে ব্যৱহাৰ কৰা হয় যে উম
আৰু ধৰা ইয়াত তোমাৰ এই মাছ সাগৰীয়া মাছ খুব খায় মানুহে
অ হয় নেকি অ তাৰ সোৱাদটোতো বেলেগ হব সাগৰীয়া মাছৰ সোৱাদটো
সাগৰীয়া মাছৰ সোৱাদটো বেলেগ আৰু গোন্ধ এটাও আছে
অ হয় নেকি অ
অক্টোপাচ সকলো খায়
অ হয় নেকি অ খা খাইছা নে কেতিয়াবা
নাই নাই মই আজিলৈকে খোৱা নাই
অ হয় নকি অ
যিটো তেওঁলোকৰ মানে জোল বলাই জুল জুলত তেওঁলোকে খুব মছলা দিয়ে
অ অ তানে ইমান অ
আৰু নাৰিকল থাকেই মানে নাৰিকলৰ বহুত নাৰিকল আৰু বাদাম
অ হয় নেকি
বাদামটো চাটনি হিচাপে খাবই বা এই দাইলত দিবই জোলত দিবই তেনেকুৱা
অ অ চবত তে মানে বাদাম ব্যৱসায় কৰে মানে নে
সকলোতে বাদা বাদাম ব্যৱহাৰ তেওঁলোকে মছলা এটাই আছে যিটো বাদাম
অ অ অ অ হয় নেকি? বাদাম মানে ধৰা হেৰি এনেই মানে হিন্দী ভাসী বিলাকে বাদামটোতো ধৰা যিটো এলমণ্ড সেইটোকো বাদাম বুলি কয় আমি বাদামতটো আমি যিটো আমাৰ ৰঙা বাদাম বাদামটো পিনাট যিটো সেইটোক বাদাম ক ন অ চীনা বাদাম হয় হয়, অ সেইটো ব্যৱ্হাৰ কৰে।
সেইটো খেতি খুব হয় ইয়াত, সেয়েহে সেইটো ব্যৱহাৰ কৰে।
অ হয় নেকি অ, ত' আমাৰ অসমীয়া মানুহ বিলাকে তেনেকুৱা সাৰ খাবলে পাৰিবনে মানে কি প তুমি খাব পাৰা নাই।
আমি আচলতে নিজে বনাই খাওঁ সেইকাৰণে
অ হয় নেকি অ??
দিগদাৰ হয় অসুবিধা হয় মানে সোৱাদ আমি নাপাওঁ।
অ হয় নেকি?
আৰু তেলো বেলেগ দিয়ে তেওঁলোকে মছলাও খুব বেছি হয় সেইকাৰণে আমাৰ অলপ অসুবিধাও হয় আৰু পেট চ পেট
অঁ হয় অ। অ তাৰমানে বহুত মচলা জ্বলা বহুত খায় মানে।
অ জলা জলকীয়া দিয়ে তেওঁলোকে ৰঙা জলকীয়াাতটো বেছিকে ব্যৱহাৰ কৰে।
অ হয় নেকি? অঁ।
সেয়াই আৰু এ ফালে ধৰা তোমাৰ কংকনিৰ পালে অলপ মুম্বাইৰ কম
হয়।
মানুহৰো অলপ প্ৰভাৱ এটা আছে।
অ অ, হয় নেকি? অ।
তেওঁলোকৰ অলপ টেঙা, ধৰা তোমাৰ তেতেলীৰ অলপ প্ৰভাৱটো তেওঁলোকৰ খোৱাত, খাদ্যত পৰে।
অ হয় নেকি? অ অ। তাৰমানানে, অহ।
আৰু ধৰা ইয়াত এ বহুতো দক্ষিণ ভাৰতীয় মানুহ থাকে সেইকাৰণে দচা, দচা, ইডলি সেইবোৰ মানে সহজে উপলব্ধ।
অ অ হয় নেকি? অ, তাত তাৰমানে কি তাৰ মানে হেৰি আহ মুম্বাইত মানে কি বেলেগ বেলেগ ধৰণৰ মানে মানুহৰ মানে বেলেগ বেলেগ ধৰণৰ খানা পোৱা যায় ন যেনেকে দক্ষিণ ভাৰতীয় খিনিও পোৱা যায় কংকণী নিও পোৱা যায় তেনেহলে, মানে বেলেগ বেলেগকে পোৱা যায় ন? অ, হয় নেকি? অ।
আটাইতকৈ আচৰিত কথা ইয়াত পকা কঁঠালৰ থিপ পোৱা যায়।
অ, হয় নেকি? অ, কেনেকুৱা খাবলৈ সেইটো?
সোৱাদ হয় এইটো আচলতে, একদম চিপছ ফ্ৰাই কৰি দিয়ে। তেলত সিজাই, তেলত ধুনীয়াকে আৰু সিজাই দিয়ে।
অ, হয় নেকি অ, তাৰমানে আমাৰ এই যে পেকেটত পাই যায়, তোমাৰ আংকুল চিপছ এনেকুৱাবিলাক যে পায় একদম তেনেকুৱা টাইপ
তেনেকুৱাই তেনেকুৱাই, খালি, খালি এইটো গৃহ উদ্যোগ হয়। দোকানত সৰু সৰু দোকানত পোৱা যায় বা মহিলাসকলে তেওঁলোকে বনায় ঘৰতে আৰু সেইটো মানে কঁঠালৰ কঁঠাল পকাৰ সময়তে পোৱা যায় সেইটো।
অ, হয় নেকি অহ তাৰমানে তাত পকা কঠালতটো পোৱা যায় ন বহুত?
পকা কঁঠাল খুব বহুত পোৱা যায় আৰু পকা কঁঠাল তেওঁলোকে কাটি কাটি ৰাস্তাত ঠেলাত বেচে।
অ, হয় নেকি অ,
হিচাপেও আমি কিনিব পাৰো মানে এটাকে নিকিনিলেও হ'ব আৰু ফু টা হিচাপে ধৰা আধা কিলো বা তেনেকেও কিনিব পাৰোঁ।
অ, হয় নেকি? অ, অ', অ'। অ', তাৰমানে তোমাৰ অ'।
কঁঠাল কটাৰ সেই হেৰিবোৰ অসুবিধাবোৰ নাপায় আৰু মানুহে।
অ', অ', বৰ ভাল পাই, নহ'লেতো কঠাল কাটিবলেকে কিমান কষ্ট হাতত আঠা হৈ যায়। অ', সেয়া আৰু এনেকে পকা কঁঠালৰ গুটিও বেলেগকৈ বিকে নেকি?
পকা কঠালৰ গুটিও বিকে তেওঁলোকে।
অ', হয় নেকি অ', অ', আৰু তাত এনেকা হেৰি মিঠাই কেনেকুৱা জাত কিয় পোৱা যায়?
অ', আটাইতকৈ ধৰা তোমাৰ জনা শুনা মিঠাইতটো হ'ল মোদক বুলি কয়।
অ', হয় নেকি?
ভগৱানৰ ওচৰত তেওঁলোকে অৰ্ ন' কৰে গণেশ চতুৰ্থীত বা ধৰা গণপতি উৎসৱত
হয় নেকি অ'। অ', অ', অ', হয় নেকি? অ', অ'।
সোৱাদ লগত
অ', অ'। অ', আৰু এনেই মানে ধৰা সৰ্বসাধাৰণতে আমাৰ ইয়াত যেনেকুৱা মিঠাই পোৱা যায় তাত তেনেকুৱা উপলব্ধ হয়নে ধৰা এইয়া কাজু বৰফ ই হৈছে বা কলাকান্ড বা ৰসগোল্লা তেনেকুৱা মিঠাই তাত উপলব্ধ হয় নে নাই?
ইয়াত বঙালী দোকানো বহুত আছে বঙালী খাদ্যৰো। ধৰা তেওঁলোকে মিঠাই বঙালী মিঠাইৰ দোকান আছে। লোকে বঙালী গোল্লা বা কলাকান্ড
অ', অ', হয় নেকি অ', অ'।
আৰু যিহেতু মুম্বাইত সকলো ধৰণৰ মানুহ থাকে সেইকাৰণে সকলো ধৰণৰ খাদ্যও পোৱা যায় ইয়াত।
আহ অ', হয় নেকি অ'। অদম ভালেই তেতিয়া হ'লে।
অ', সেইয়া
অ', বাকী হেৰি কি কয় এইফালে আহিবা নেকি ঘৰলৈ আহিবা নেকি এতিয়া।
ঘৰলৈ অহাৰ মোৰ এতিয়া প্লেন নাই কিন্তু অহা মাহত চাওঁচোন। কাম এটাত যাব লগা হ'বও।
আহ এ নেকি অ অ আহ তে বৰ ভাল লাগিলে পাই তোমাৰ আজি মানে বহুত নজনা কথা মানে একে আৰু মুম্বাইৰ খাদ্য সম্ভাৰৰ বিষয়েও মানে গম তোমাৰ লগত কথা পাতি জানিলো ভাল কথা এটা শিকিলো উম ঠিক আছে দিয়া তেতিয়াহলে আজিলৈ আহিছো অ ভাল লাগিলে ধন্যবাদ
হয়াই